হেল্ল' অহ শুনিছানে। অ' অ' শুনি আছো। কি কৰ কি কৰি আছা।
অ' এ এনে আছো বহি আছো এনে অ' ভালেই আছো অ'। এতিয়া আজি বতৰ ভালে ভালে আছে বাৰু আজি। আজি বতৰ কেনেকুৱা আছিল আপোনালোকৰ পিনে।
বতৰ বহুত গৰম, গৰম বেছি হৈ আছে অ'। উম, দুপৰীয়া টাইমত অকনমান বৰষুণ আহিছিলে আকৌ তাৰপিছত বেছি বেছি আহা নাই আকৌ ৰ'দ। পৰি গ'ল আকৌ গৰম বাঢ়ি গ'ল তেনেকুৱাই হৈ আছে মানে বৰ্তমান গৰমে বেছি। আপোনালোকৰ চাইটতো কেনেকুৱা
চেম, চেম আৰু তেনেকা বৰষুণ খন দিনতে ন' ৰাতিপুৱা আৰু ৰ'দে আছিলে। তাৰপাছত দুপৰীয়া অলপমান ডাৱৰ হ'ল। তাৰপিছত তেনেকে এতিয়া অলপ সন্ধিয়া বৰষুণ বৰষুণ দিছিলে আৰু অলপ ডাঙৰকে দিলে বৰষুণ বাৰু এতিয়া পানী হৈছে অলপমান আৰু। অ' খেতি-বাতি কৰিছে নে এতিয়া।
খেতি বাতি অ' অ' মানে বহুতৰ অ' বহুত বহুতৰ কৰা হৈ গ'ল মানে শে শেষে হ'ল। কিন্তু কিছু কিছুমানোৰ এতিয়া চলি আছে শেষ হ'বয়েই আৰু।
অ' অ' অ' অ'।
আপোনালোকৰ।
অ' আমাৰ এইপনে তেনেকুৱাই বাৰু এতিয়া বৰষুণ দিছে বৰ্তমান। হয় শুনিছো বাৰু। আমাৰ ইপিনেও কৰিছে বাৰু খেতি এতিয়া। খেতি কৰি হোৱা নাই বাৰু। হ'ব আৰু বাকী আছে কৰিম
আপোনালোকৰ চাইড খেতি-বাতি এতিয়া কেনেকুৱা কৰা হৈ গ'ল মানে। আগৰ দিনত কেনেকুৱা আছিলে এতিয়া বহুত সলনি হৈ গ'ল চাগে ন'। কেনেকুৱা খেতি-বাতি কৰে মানে‌।
আগৰ দিনততো তেতিয়া গৰু দি ৰাতিপুৱা গৈ পেলাই মানুহে হাল বাইছিলো আৰু। এতিয়া তোতো আজিকালি আৰু ৰাতিপুৱা এতিয়াতো আৰু ট্ৰেক্টৰে হাল বায় আৰু‌। সেইটো বাৰু আজিকালি অলপ সোনকালে হৈ যায় বাৰু, বাকী, বাকী কেইটা কাম বাৰু মানুহে কৰে বাৰু। খালি মানে আৰু ট্ৰেক্টৰ দিহে খালি হাল বোৱাটো হয় আৰু এইটো। আপোনালোকৰ পিনে, কেনেকে কৰে?
আমাৰ চাইডটো তেনেকুৱাই মানে, আগৰ দিনত তেনেকুৱাই গৰুৰ লগত হালৰ লগত ভাল, মাৰা আছে তেনেকুৱা আছিলে, কিন্তু এতিয়া অ' মানে মেচিন, তেনেকুৱা হৈ গ'ল ন' হাল বোৱা। মানে ট্ৰেক্টৰৰ লগত হয়, তাৰপিছত আকৌ অ' ধান ৰোৱাও মেচিন আছে, তেনেকুৱা হয়ে গ'ল আৰু, নহ'লেও মানে আমাৰ গাঁৱত বা আমাৰ চাইডত মানে ইমান ধান ৰুৱা বিলাক মানে মানুহে কৰি, মেছি বিলাক ইমান ব্যৱহাৰ কৰা হোৱা নাই বৰ্তমান, হলেও মানে অ'। অ' হ'লেও ধান কাটা। আৰু উম মাৰা দিয়া, সেইবোৰ মানে মেচিন, মেচিন লগতে কৰা হৈ গ'ল বুলি।
হয়, হয়, অ'।
উম'। মানে তেনেকুৱা, অ' হাজিৰা, অ' হাজিৰা। হাজিৰা ন', তেনেকুৱা। অ' মতা মানুহৰ। অ' চাৰিশ, পাঁচশ তেনেকুৱা, মানে আৰু মহিলা বিলাকৰ। তিনিশ টকা ছাগে অ'।
অ'।
উম' আপোনালোকৰ চাইদত?
আমাৰ এপিনেও তেনেকুৱাই, তিনিশৰ পৰা এনেকে আঢ়ৈশ, চাৰি তিনিশত এনেকা দি আছে বাৰু এতিয়া।
অ', আমাৰ চাইডট মানে অ' অ'। উ মানে কাম কৰা মানুহ পোৱা নাযায় ন', চবে মানে নিজৰ নিজৰ কামতে ব্যস্ত থকা হৈ গ'ল। আৰু চাকৰি বাকৰি কৰাত। তেনেকুৱা মানে বেপাৰ বিজনেছ কৰা মানুহ বেছি হৈ গ'ল ন', তেনেকুৱা হাজিৰা কৰা মানুহ, কমিয়েই গ'ল সেইকাৰণে মানে। অ' হাজিৰা, দামো বেছি হৈ গ'ল এনেকুৱাই।
হৈছে ন'আজিকালি, এতিয়া দিগদাৰ মানে যোন পাই তাকে পইচাই দিব লগা হৈছে।
অ', অ', মানুহ নোপোৱা কাৰণে মানে মেচিন, মেচিন বিলাক। ব্যৱহাৰ, অ', অ', মানুহ মানুহ নোপোৱা কাৰণেই মেচিন বিলাকে মানে ব্যৱহাৰ কৰা তেনেকুৱা হৈ গ'ল আৰু।
হয়, হয়, হয়।
উপায় নাই ন', এনেও মানে আ' আগৰ, হা ক কি কৈছা?
উম'।
অ'।
হেল্ল'? শুনিছ নে?
হেল্ল'?
অ' অ' শুনিছনে?
শুনিছো শুনিছো এতিয়া ভালকে। তই কৰাটো প্ৰবেম।
অ', অ' কি কৈছিলে আপুনি? অ' অ' নেটৱৰ্ক প্ৰব্লেম হৈ আছে অ'।
কি, কি, কি, কি, অ' কি কি ধান ৰুইছে এতিয়া?
কৈছিলে ন আপুনি, অ' ধানটো মানে ধানৰ নাম বিলাক মই বেছি নাজানো, এইবিলাক স্বৰ্ণ, মাছৰি আৰু এইবিলাক ৰঞ্জিত' উম বৰা চাউল অ' জহা চাউল এইবিলাক বাকী মই জানো মানে, বেছি ধান বিলাকৰ মানে নলেজ নাই মোৰ। কি কি নাম বিলাক মই নাজানো। আপুনি জানি যদি কৈ দিয়ক?
ধানৰ নাম বাৰু মই তেনেকৈ নাজানো। একেইটাই জানো বাৰু বৰা চা উল, জহা চাউল এইবিলাক কিবা কিবি ৰৈ ৰঞ্জিত ধান তেনেকুৱা অ' ৰুইছে বাৰু হয়।
অ উম, ধান ৰোৱা মানে
বেলেগ
বেলেগ নামটো মই নাজানো, সেই তেনেকুৱা মানে
উম, উম।
অ' সোনকালে হৈ হৈ গ'ল ন, আগৰ দিনত মানে অ' আমি যেতিয়া পঢ়ি আছিলো ন স্কুলত আছিলো। তেতিয়া মানে আমি উম গৰম বন্ধ কেতিয়া দিব, তেতিয়া মানে আমি ঠান ৰুব পাইছিলো ন। এতিয়া অ' এই আগৰ দিনত মানে জুলাই আগষ্ট তেনেকুৱা মাহতে মানে বেছি খেতি কৰা আছিলে, ধান বোৰ ৰোৱা আছিল ছিলে। এতিয়া বহুত আগতীয়া হৈ গ'ল ন, জুন মাহতে মানে আধা আধি শেষ হৈ যায় অ'।
হয়, হয়, হয়।
এতিয়া আৰু মানে আগৰ দিনত বহুত লং আছিলে ন প্ৰচেছ। ধান কৰা উম। ধান ৰোৱা এইবিলাক বহুত দিনলৈকে হাল মাৰিব লাগে। তাৰ পিছত আকৌ কঠীয়া উঠাব লাগে, ধান ৰুব লাগে, কাটিব লাগে। আকৌ এইফালে মেচিন লগত মাৰা দিব লাগে, মানে এতিয়া জল্দি হৈ গ'ল। ধা উ কিবা উম।
হয়।
হাল মৰাটোৱে মানে ট্ৰেক্টৰ লগত বহুত সোনকালে হৈ যায় ন। একসপ্তাহ একসপ্তাহ দুই সপ্তাহ তেনেকুৱা হাল মাৰিব লাগ গাটো মানে এঘণ্টা দুই ঘন্টা তেনেকুৱা মানে শেষ হৈয়ে যায় ন। কাৰণে বেছি টাইম নালাগে আজিকালি অ' অ' সোনকালে হৈ যায়। মাৰা দিয়া বিলাক মানে অ' এসপ্তাহ দুই সপ্তাহ এনেকুৱা লগা হৈছে। হা' কি কৈৰিছ?
আপোনাৰ ৰুব গৈছে নাই এইবাৰ ধান, ধান ৰুব গৈছিল নাই? শুনিছে? হেল্ল'?
তিয়া আপুনি
উম উম।
শুনিছানে? হেল্ল'?
নুশু।
শুনি আছেনে?
নেটৱৰ্ক ডিষ্টাৰ্ব দি আছে পুৰা।
অ', নেটৱৰ্ক অ'।
উম-উম অ'-অ', আপুনি ধান ৰুব গৈছে নে সুধিছে?
অ', ধান ৰোৱা মানে মই আজিকালি ৰোৱা নহয়ে, আগৰ দিনত ৰুইছিলোঁ‌, এতিয়া মানে বহুত বছৰ হ'ল, ধান ৰুব তেনেকুৱা যোৱা নহয়ে। আজিকালি ৰ'দো বেছি হৈ গ'ল ন, গৰম বেছি পৰি গ'ল মানে তেনেকুৱা। যোৱা নহয় টাইমো নহয় ন, বেলেগ কামত এনেকুৱাই উম ইনভল্ভ হৈ গ'ল আজিকালি তেনেকুৱা ধান ৰুব অ', ধান ৰুব টাইম পোৱা নাযায় মানে। আগতে ৰুইছিলোঁ‌ বহুত, কঠীয়া উঠাইছিলোঁ। এতিয়া ধান ৰোৱা হাজিৰা কিমান বা?
এতিয়া তেন তেনেকৈ তিনিশ, চাৰে তিনিশ, তেনেকাৱাকে দি আছে, আঢ়ৈশ। চবতে বেলেগ।
অ', অ', এদিনত ন'?
হয়-হয় এদিনত।
অ', এদিনত ন, উম, অ'।
আৰু বেলেগ খেতি কৰে নে ধানৰ পা কঠীয়া উঠিয়াটো তেনেকোৱা নেকি, মু-মুঠি আশী টকা, এশ টকা। তেনেকে দি আছে। আৰু বেলেগ খেতি কি কৰে আপোনালোকৰ ফালে? হয়-হয় ডাঙৰ-ড
আছে আছে কৰে কৰা হয় অ', বেলেগ খেতি এইবিলাকে মানে জিকা, ভোল এইবিলাকে বেছি কৰা হয় আৰু এইটো লেচেৰা, ভিন্দি
হয়-হয় এতিয়া এইকেইটাই থাকে বাৰু এতিয়া হয়-হয়। বেচিবলে কৰে নে খা-খাবলে? বেছিব হয় নে, না খালি খাবলে?
উম বেচ অ', কিছুমান মানে বেচিব কাৰণে তেনেকুৱা খেতি কৰা হয়। কিছুমান খাব কাৰণে হয়। এনেকুৱা অলপ-চলপ মানে অলপ-চলপতো চবৰ ঘৰতে থাকা নিচিনাই হৈ যায় আজি আজিকালিতো মানে অ', কিনি কিনি খাবলৈ বহুত মানে খাৰ দিয়া হয় ন'। দেহাৰ কাৰণে বেছি ভালো নহয় আজিকালি মানে তেনেকুৱাই অলপ-চলপ তেনেকুৱাই ৰোৱা হয়, আমাৰ ঘৰত টো আছে মানে, বেছি নাই মেষ্টা টেঙা চাৰি পাঁচডাল মান তেনেকুৱা আছে। এইটো মানে ঘৰত খাব কাৰণে বহুত হৈ যায়, আৰু তেনেকুৱা ভিন্দি আৰু তেনেকুৱা মানে উম, কি আছে ভল ন' অলপ-চলপ তেনেকুৱা ৰুই থোৱা আছে, ঘৰৰ কাৰণে বহুত হৈ যায়, কিনিব কাৰণে মানে অলপ হ'লেও বাচি যায় ন'।
হয় হয় হয়।
অঁ, আৰু ঘৰত অঁ ঘৰত তেনেকুৱা মানে ৰুই খোৱা বস্তু বোৰ ভালে হয় খাৰ। খাৰ নিদিয়াওঁ হয় নিজৰ মা নেঢ খাব পৰা যায়, এ বজাৰত বা দোকানত কিনিব মোৰ এইটো চব অঁ অঁ চব বস্তু মানে খাৰ দিয়া তেনে অহ, হৈয়ে গ'ল ন ঔষধ দিয়া অ, সেইকাৰণে বেমাৰ চেমাৰ বেছি হৈ গ'ল।
হয় হয় হয়, ঘৰতো ভাল এইকাৰণে ঘৰত খেতি কৰিবলৈ।
অ অ।
হ'ব দিয়ক আমাৰ টাইম হৈ আহিছে।
অ অ।
কথা পাতি ভাল লাগিলে একেবাৰু ৰাখিছো অঁ দিয়া।
অঁ দিয়া।